হেল্ল' হেল্ল' কি খবৰ
ভালে ভালে তোমাৰ
অঁ মোৰো ভাল এ দিয়া ভাত খালা মোকো খালো দিয়া হেৰি তেজপুৰ যাবা নেকি ফুৰিবলৈ
হা
তেজপুৰ যাবা নেকি ফুৰিবলৈ
তেজপুৰ যাব পাৰি কিন্তু তেজপুৰ বিষয়ে মানে ভালকে নাজানো তুমি কোৱাচোন মানে কি যাব পৰা ভাল জেগা কি কি আছে তাতমানে
তেজপুৰত বহুত আছে বাৰু যাব পৰা তেজপুৰ এতিয়া বহুত উন্নত হ'ল আগতকে
এ ঠিকে আছে বাৰু মই এতিয়া কামত বাৰু বিজি আছো যোনদিনাখন ফ্ৰী হম তোমাক জনাম তুমি কবা কোন বিলাক জেগা ঘুৰিবলৈ তেওঁ কোৱাচোন কেইটামান জেগাৰ নাম ব য
তেজপুৰত বহুত জেগা আছে ঘুৰিব পৰা তাৰে ভিতৰত কেইটামান মই কওঁ
হম
তুমি তাৰে ভিতৰত কি কি যাব পাৰিবা তেজপুৰত ধৰি লোৱা গৈ প্ৰথম তুমি এতিয়া নতুনকে এখন হেৰি খুলি আছে সেইখনত যাব পাৰিবা আহ উ হেৰি খুলিছে প্ৰথমেই তুমি গৈ মিছন চাৰিআলিত হেৰি পাবা প্ৰথম ফ্লাই অভাৰখন যিখন বনাই আছে বৰ্তমান এতিয়ালৈকে হোৱা নাই বনোৱা
উম উম মই শুনিছো বাৰু দেখা নাই ভালকে
সেইখন বনাইছে সেইখন হোৱা নাই আৰু তাতকে তেজপুৰত চাবলগীয়া তুমি একো নাজানা নেকি তেজপুৰৰ বিষয়ে মানে আগতে যোৱা নাই নেকি তেজপুৰ
মই যোৱা গৈ পোৱা নাই বাৰু শুনিছো গৈ পোৱা নাই
অ তেজপুৰৰ চিত্ৰলেখা পাৰ্ক আছে তাৰ পিছত অগ্নিগড় আছে এইবোৰ ভাল জেগা যাব পৰাাৰা পৰিৱেশ ভাল তেজপুৰত বহুতকেইটা চৰকাৰী প্ৰতিষ্ঠান আছে তাৰপিছত তেজপুৰৰ ছাইডেদিয়ে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে
উম
তাৰপিছত আৰু বহুত খিনি জেগা আছে এতিয়া এই কলপাৰ্ক বুলি এখন চিত্ৰলেখা উদ্যয়ানতে আৰু তাতে নতুন নতুন এক্টিভিটি এক্টিভিটিবিলাক জইন কৰাই আছে ৰোপৱে চাইকেলিং সেইবোৰ তেনেকুৱা আৰু বহুত বহুত বস্তু আছে আৰু তোমালোকৰ সেইফালে ক'বা আৰু তুমি যাব পৰা জেগা
আমাৰ ইফালে বুলি কওঁতে ধৰ তুমি শিৱসাগৰৰ বিলাক বস্তু চাব পাৰিব তুমি যিকোনো বস্তু
অ শিৱসাগৰতটো ভাল বাৰু দেই শিৱসাগৰ সাগৰতো বহুত বস্তু আ চাবলগীয়া উম শুনিছোঁ শুনিছোঁ শুনিছোঁ শিৱসাগৰ এতিয়ালৈকে যোৱা নাই কিন্তু ভৱিষ্যতে যাব লাগিব কি এনেই শিৱসাগৰত কি কি আছে শিৱসাগৰত কি কি আছে এনেই
জয়সাগৰ পুখুৰী শিৱদৌল তলাতল ঘৰ
সেইবোৰ ন স উম অ অ ঠিকেই
বিহু বিহু কেনেক গ'ল ভালে ভালে
বিহু বিহু ভাল বিহু ভাল এইবাৰ বিহু ভাল
ভালে নহ
উম ভাল ভাল আৰু হেৰি উম উ ভালকে গৈছে তেজপুৰত এতিয়া নতুনকে চিনেমা হলো খুলিলে তিনি চাৰিটা
চিনেমা হল খুলি
উম তেজপুৰত বহুত কেইটা আছে এতিয়া চিনেমা হল
তেওঁৰ নামকেইটা কোৱাচোন
নাম আছে তোমাৰ এই এটা আনাৰা এনেকে বহুত কেইটা আছে আৰু এটা যে টি এন ভি মিছন চাইটিত আছে কাপোৰ মল আছে তিনি চাৰিটা ভাল ভাল চাবলগীয়া বস্তু বহুত আছে সেইবোৰে আৰু বাকী খবৰ খাতি
ঠিকেই আছে
আৰু হেৰি এতিয়া তুমি আহিবা তেজপুৰ আহিলে কবা ফুৰিব যাম মোৰো ঘৰ তেজপুৰৰ ফালে নহয় বাৰু কিন্তু দূৰত শুনিছো তেজপুৰৰ কথা আৰু তেজপুৰ ভাল আহ লগ পাম লগ আৰু খবৰ
খবৰ খাতিতটো ঠিকেই বাৰু তোমাৰ ঠিকেই আছে নহয় ভালেে তোমাৰ ৰ ভালে ভালে গৰমটো দেখি যায় কি হৈছে ন কি কৰা দে, সিদিনাান বাৰে সিদিনা গম পাইছে যে, এই ভালুক মু, চাইডে তোমালোক সেইটো চাইদেই ল'ৰাজন পৰিছিল বুলি পানীত।
অ, পানীত পৰিছিলে ল'ৰাজন পাও, পাওঁ গম পাও, এই ল'ৰাজনো উপায় নাই আৰু পানীত পানী বাঢ়িছেই।
উম, কি হৈছিল মানে?
ব্ৰহ্মপুত্ৰ নদীখন ওৰত এ, পানীত সাঁতুৰিব জানে ল'ৰাজনে তি তথাপিও, তাৰপিছতো কেনেকৈ পানীত পৰিছে নাজানো আৰু। সেইটো ক'ব নোৱাৰে আৰু কেনেকে কি হ'ব।
সেই, সেই বিহগুৰি ল'ৰাজাননে ন, তোমালোকক সেইফালে কৈছিল যে আকৌ এজন বয়সীয়াল মানুহ পৰিছিল নহয়। এইফালে কাত দীপৰ বিলে ক'বাত। খবৰ বিলাক পাই আছো বাৰু।
উম, উম, থাকেই।
পানী চানীৰ ওচৰত নাজাবা দেখিছে কি?
দেখিছো, দেখিছো এই পানীৰ পৰা অলপ সাৱধান থাকিব লাগে। এতিয়া তাতে অসমত বানপানীৰ সৃষ্টি হৈছে।
উম।
সেইটো কাৰণে বানপানীটো অলপ দূৰত থাকিব কিছু, কিছু ঠাইত সেইটো। বানপানী পাদত থাকিব লাগ আমাৰ এইফালে ব্ৰহ্মপুত্ৰ আছে। তাৰপিছত গাভৰুো আছে এই, দুখনে মূল নদী আৰু আমাৰ। ছাইডলৈ বেলেগ নাই বৃহৎ পৰিমাণে মাছ উৎপাদন হয় বাৰু ব্ৰহ্মপুত্ৰত।
উম।
মাছ ধৰে ন।
মাছ ধৰে, মাছ ধৰে।
উম ঠিকে আছে, ঠিকে আছে। বাকী কোৱা ক'ত প্লেনিং কৰি এতিয়া কিবা কৰি আছে নেকি।
এতিয়া জব এতিয়া কৰি আছো বাৰ পাৰ্ট টাইম জব হিচাপে। টিউচন কৰাও পোৱালীবোৰক সেইবোৰে আৰু বেলেগ কি তুমি
মই একে। টিউচনে কৰোঁ কি কৰিব বাৰু বাকী ডিগ্ৰী কৰিলে। ডিগ্ৰী কমপ্লিট হ'ল মই, মই নকৰিলো। মই তেনেকে থাকি গ'ল।
অ, ঠিকে আছে, আহিবা তেজপুৰ আহিলে লগ পাম তেজপুৰ ভাল জেগা।
নিশ্চয়, নিশ্চয় উম নিশ্চয় তুমি, তুমি ফ্ৰী থাকিলে মোক জনাবা। ফ্ৰী আছো, তুমি?
উম, উম, ঠিক আছে। হে এতিয়া ভাত পানী খালে নে নাই। খোৱা বাকী ঘৰত আছে বাৰু। অ', অ', ঠিকে আছে, হেৰি সেই আৰু মই খালো। খালো।
ঠিকে আছে। কোৱা?
হেৰি সেয়াই আৰু তেজপুৰ ভাল লাগে জেগাটো।
ভাল লাগে ন, তেজপুৰ, তেজপুৰ হৈ মই এটা জেগা ভাল শুনিছোঁ। তুম এইটো ক'বাহে হয়, নহয় নাজান বাৰু মই।
অ', অ'।
এ, ফুৰিবো এই ছয় মাইলটয়মাইল চাইডে জেগাতটো ভাল ন।
উম, উম, সেইটো ফুৰিবলৈ ভাল সেই তেজপুৰৰ তেজপুৰ বালি পাৰা উম, প্লেছটো ভাল। ভাল সেইটো ধুনীয়া নদী এখন আছে। অৰুণাচলৰ পৰা বৈ আহে, উম, অৰুণাচলৰ পৰা। বৈ অহা নদী এখন আছে। সেই নদীখনত ধুনীয়া আৰু পানী প্ৰতিখনৰ সেইখন নামটোহে মই বৰ স ঠিক নাজানো। জীয়াভৰলি-জীয়াভৰলি অ অ ৰাইট-ৰাইট। মই অলপ ঠিক খেলি মেলি হৈছে। জীয়া ভৰলি এখন ভাল নদীখন ধুনীয়া বহুত ঠাণ্ডা পানী আহে তাৰ পৰা, তাৰপিছত ভাল তাত বহুত
ডেনজাৰজন বুলি আছে তাত, দেখা পইছা না নাই তুমি?
ডেঞ্জাৰ জন অ, এতিয়া বৰ্তমান তাত ডেঞ্জাৰ জন। পানী বাঢ়িছে যিহেতু অসমত।
এতিয়া নাযাবা পাৰত অ বহুত বেয়া কথা হৈ যাব পায় তাত গ'লে এতিয়া।
এতিয়া তাত অলপ হেৰি হৈছে, কিন্তু তাত বহুত পানীবোৰ বহুত শীতল। ভাল লাগে নি তাত বহুত পিকনিক স্পট বহুত আছে। আৰু তাত তোমাৰ এতিয়া ফুৰিবলৈ যাবলৈ বলব গৰম কমিলে পাছে পৰে। বৰ্তমানতটো পাৰা নাযাব, গৰম যিহেতু। যি ইমান ফৰ্তি টি ফৰ্টি ঘৰত নাই দিয়া বাৰু আমি ইয়াত থাৰ্টি থাৰ্টি ফাইভ দিছে দিছে থাৰ্টি ফাইভ-থাৰ্টি ফৰ অকমান আছে। তে সেইটোৱে আৰু।
ভালুকপুঙৰ পৰা অৰুণাচল প্ৰদেশ ওচৰ হৈ যায় বাৰু। সেইফালৰ পৰা ওচৰ ভালক পুঙ ভালক পুঙৰ পৰা ওচৰ হৈ যায়। যাব লাগে যাব ভাল জেগাতটো ভাল ধুনীয়া সেইটো পানী। ভাল বেয়া নহয় বাৰু জেগাতটো।
হম।
এয় আৰু এতিয়া পঢ়া শুনা ঠিকে আছে? ট্ৰেইনিং এতিয়া বেলেগ একো নাই আৰু ডিগ্ৰী কৰি পেলাই কিবা বেলেগ বহিব লাগিব বেলেগ কি কৰিবা, বেলেগ অপচনো নাই।
আকৌ কিয় মাইথান মাইথানক কা কথা কৈছিলে মাই-
অ মাইথানো আছে এইফালে, অ মাইথান আছে, সেইখন ডাঙৰ এখন থান। ডাঙৰ এখন থান, উম ভাল সেইখন বহুত ডাঙৰ থান তাত মা কালিক পূজা কৰা হয় তাত।
উম বলীও দিয়া হয় ন মা
বলি দিয়ে বলি দিয়ে উম। সেইয় আৰু ৰগোল ত বিশটকা এটা আছে নেকি? স কি আৰু সেয়াই আৰু তেজপুৰত এনেকুৱা আৰু বেলেগ নাই। চাব আছে বহুত আৰু আছে বহুত মইয়ো ইমান ভালকে নাজানো। কিন্তু পাইছো আৰু অলপ-চলপ ইমানো নহয় অলপ-চলপ হয়।
হুম।
সেই আৰু
তেওঁ জেগা তেওঁ তুমি জেগা নকলোই, মই সুধি আছো
উম তাকে, ভালেই ইয়াৰ পৰিৱেশটো ভাল।
জেগাটোৰ অলপমান কোৱা ভাল দেখা।
ভাল জেগা সেয়ে ক'ল পাৰ আছে, জাহাজ ঘাট আছে, তাৰ পিছত সেইফালে দেৱী টিংঘাট আছে, তাৰপিছত গৈছো গৈছো গোটেই কেইটা জেগাতে গৈছো ধুনীয়া ঠাণ্ডা পৰিৱেশটো, ভাল লাগে থাকি বহ-ব্ৰহ্মপুত্ৰৰ কাণত
উম।
ঘাট আছে জাহাজ ঘাট আছে। কেইটামানহে মহাভাৰৱ মন্দিৰ আছে মহাভৈত মন্দিৰতটো বহুত বিশাল - বৃহত যাব লাগিব আহে। ফোন কৰিব তেতিয়া যাম ম নিশ্চয় যাম কিয় নাযাম-
তুমিতো ফ্ৰীয়ে আছা বাৰু?
ফ্ৰী মই বৰ্তমান ফ্ৰী আছো দেখা যাব আহিলে ক'লেই হ'ল। পাৰি অ। পাৰি প্লেনিং টো সানদে কৰিব পাৰি আৰু সেইয়াই আৰু- যেতিয়া সুবিধা হয় আৰু মোৰো কাম থাকে অলপ চলপ-
উম।
আৰু সেইফে আহিলেই হ'লে আৰু কি আৰু- মোৰো ঘৰৰ ওচৰত নহয় দূৰেই ইয়াৰ পৰা দুশ কিলোমিটাৰ মান হয় কিন্তু মই জানো সেইটো জেগা আৰু ভাল- চাবলৈ- ওচৰ নহয় আমাৰো দূৰেই হয়-
উম দিয়া ঠিক আছে হ'ব দিয়া।
উম ৰ'ব কি কৰি এতিয়া কিবা খানা পিনা খালে জানো-
উম।
উ অ ঠিকে আছে- এই তেজপুৰ অ অ ব্ৰহ্মপুত্ৰৰ ওচৰত মাছ- বহুত পৰিমাণে উৎপন্ন হয় বাৰু-
উৎপন্ন হয় নেকি?
উৎপাদন কৰা হয় মানে উৎপন্ন নহয় উৎপাদন কৰা হয় মাছ বহুত পৰিমাণে- আমাৰ ইয়াৰ মানে আধা সংখ্যক লোক জীৱিকা সয়া মাছ ধৰা আৰু খেতি পথাৰ উম খেতি পথাৰো চব ফালে পায় আৰু
কি অৱস্থা আমাৰ এইফালো পানীয়ে নাই পানীয়ে নাই খেতি কৰিবলৈ
এই বৰষুণো নাই আৰু ইয়াত আ
ঠিকে আছে একো নাই আৰু আজি ৰাতিপুৱা দিছিলে অলপ টাইম বৰষুণ পানী খেতি খেতিৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় সিমান পানী নাই হয় আৰু
সেইটোৱেই প্ৰব্লেম সেইটোৱে আৰু বেলেগ হ'া হ'ব দিয়া লগ পাম দিয়া ঠিক আছে